হেল্ল'
হেল্ল'
হেল্ল'
আহ কি কৰি আছা
আছো এনে ঘৰতে
অঁ মই আজি এটা বিষয়ৰ ওপৰত কথা পাতোঁ বুলি তোমাক ফোন কৰিলোঁ ৰ'বা
অ কিব বিষয়ে কোৱাচোন
বিহু
অ সেইটো এটা বহুত ভাল লগা বিষয়
উম তুমি কোৱাচোন, এতিয়া তুমি আঁহ আমাৰ চহৰৰ বিহু বেছি ভাল লাগে নে? তোমাৰ গাঁৱৰ বিহু ভাল লাগে? তোমাৰ
ক'বলৈ গ'লে হলে গাঁৱৰ বিহু বেছি ভাল লাগে? কিয়নো গাঁৱৰ বিহুৰ পৰিৱেশে বেলেগ
উম
গাঁৱৰ বিহুৰ যি পৰিৱেশ সেইটো সেই বিহুৰ পৰিৱেশটো চহৰত পোৱা নাযায়।
নাযায় তাকে তুমি তুমি গাঁৱত বিহু চাই পাইছা অঁ কেনেকুৱা লাগে তোমাৰ। অলপ কোৱাচোন তোমাক কেনেকুৱা ভ ভাল লাগে নে কি লাগে কেনেকুৱা মানে তোমাৰ মনৰ কথা-
এতিয়া কোনটো বি বিহুৰ বিষয়ে গম পিছে- বিহুতো হয় তিনিটা মইতো বহাগ বিহু মাঘ বিহু দুয়োটাতে গৈছোঁ।
দুয়োটাতে গৈছা অঁ, অঁ কিন্তু কাতি বিহুটোতো এতিয়া ৰঙালী বিহুৰ নিচিনা বা মাঘ বিহুৰ নিচিনাটো ইমান হেৰি নহয় ন ফূৰ্তিৰ নিচিনা নহয় ন কাতি বিহুটো-'
হয় হয়।
উম এতিয়া তুমি কোৱাচোন ৰঙালী বিহুৰ কথাই কোৱা তুমি কি দেখিছা গাঁৱত গৈ
ৰঙালী বিহুত কেনেকুৱানে ক'বলৈ গলে ৰঙালী বিহুত তোমাৰ তোমাৰ মানে যিবিলাক প্ৰকৃতিৰ চহৰত ছে বহুত বেলেগ
অঁ গাঁৱত বহুত ভাল লাগে। লাগে
গাঁৱত ভাল লাগে আৰু গাঁৱৰ যি পৰিৱেশ সকলোৱে একগোট হয়। এ ওচৰ চুবুৰীয়াৰ ঘৰত যায় যেনেকে বিহু নাম জোৰে বা বিহু গাই ত' তেনেকুৱা চহৰত দেখিব পোৱা নাযায় চহৰতটো তোমাৰ নোৱাৰা বিহু ফাংচন পাতে। ত' সেনেকে পাতা হয় ত' সেইবাবে
মঞ্চত পাতে আৰু গাঁৱত পদূলিতে পাতে মানুহে
সেইটো ভাৱে চহৰৰ বিহুটো সিমান হেৰি নহয় আৰু কিন্তু গাঁৱৰ বিহুটো বহুত ভাল লাগে আৰু
ভাল লাগে তুমি গৰুক গা ধুৱাই পাইছানে ব'হাগ বিহুৰ টাইমত
ভাল লাগেনে
উম গৰুক গা ধোৱাই পাইছো গাঁৱত যেতিয়া বিহুৰ টাইমত নদীত গৰুক গা ধুৱাই লাও বেঙেনা খোওৱা হয় ত' তেনেকে কৰিছো
পিঠা লা়ৰু বনাইনে নাই গাঁৱত ৰঙালী বিহুৰ টাইমত বনাই এনে কোৱাচোন তোমাৰ কি পিঠা বেছি ভাল লাগে
লে পিঠাটো গুতেই ভাল লাগে যে নাই তেল পিঠা হওক বা নাৰিকলৰে হওক তিলৰে হওক চব পিঠাই ভাল লাগে তুমি পিছে বিহুৰ বিষয়ে কি ক'ব সুধা
মই কি ক'ম মই মোৰতো বহুত ভাল লাগে গে মোৰ ভাল লগা বা বিহু ক'ব গ'লে মোৰ মাঘ বিহু
হয় হয়
উম মাঘ বিহুত ম খুব ভাল লাগে কাৰণ সেই টাইম মানুহে বহুত ফূুৰ্তি কৰে ন এতিয়া ব'হাগ বিহুটো কেনেকুৱা তুমি বিহু মাৰে কিন্তু মাঘ বিহুত মানুহে খায় ভোগ খায় ত' মোৰ সেইটো বহুত ভাল লাগে ঘৰত পিঠা লাড়ু বনাই বহুত এতিয়া চাবা বহাগ বিহুৰ টাইমত তোমাৰ কি হয় পিঠা লাৰু বনোৱোটো সিমান এটা নাযায় বহাগ বিহুৰ টাইমত আমি কি কৰো বিহু নাচো বা তেনেকে বিহুৱান দিও মানুহক আমাৰ ডাঙৰ বোৰক বিহুৱান দিও তেনেকে কিন্তু মাঘৰ বিহুত খুব পিঠা লাড়ু বনায় বা ভোজ খায় সকলোৱে সেইটো ভাল লাগে
হয় হয়। ঠিকে কৈছা কাৰণ বিহুৰ সময়ত যেতিয়া আৰু বিহুৰ তিনি চাৰি দিন আগত সকলোৱে গাঁৱৰ মানুহ মিলি ধৰা মেজি বনাই ভেলাঘৰ বনাই ত তাৰ বিহুৰ আগদি বিহুৰ আগদিনা উ- উৰুকাৰ দিনা সকলোৱে মিলি ভোজ ভাত খায়, ত' পিছদিনা মেজি জ্বলায়।
উম।
টো ভাল লাগে আৰু।
ভাল লাগে সেইকাৰণে। এতিয়া তুমি এতিয়া তুমি- কোৱাচোন চহৰৰ বিহু তুমি কিয় বেয়া পোৱা?
চহৰৰ বিহু মানে চহৰৰ বিহুত আজিকালি চবলৈ গ'লে চহৰৰ বিহুত সকলোৱে অকলে বিহু পতাৰ নিচিনা হৈছে। একগোট হৈ কিনে নাপাতে আৰু সেইবাবে আৰু।
বা সক- সকলো নাহে এতিয়া ৰঙালী- ভোগালী বিহুৰ টাইমতে গাঁৱত যেনেকে সকলোৱে একেলেগ- এই ভোজ খায়, তুমি যেনেকৈ ক'লা ৰাতি ভোজ খাই মেজি জ্বলায়, পিছদিনাখন তিনি দিন চাৰি দিন আগৰ পৰাই মেজি- বনাই বা- কিছুমান ঠাইতো বহুত বহু দিন আগৰ- প্ৰায় মেজি মেজি বনোৱা আৰম্ভ কৰে। কিন্তু ইয়াত- ইয়াত সেইটো নাই ইয়াত ইয়াত কেনেকুৱা কৰে দুদিন আগত বনায় অকলে বনায় কোনোবাই গৈ কেনে-
হয় হয় আৰু তো আজিকালি কিনি মেজি মানুহে ন- বনাবই এৰিছে।
অ কিনি লৈ আহে কিনি আনে সকলোৱে কল- পাতৰ মেজি ইয়াত গাঁৱত কিন্তু এতিয়া তুমি হেৰিৰ মেজি পাবা- এ খেৰৰ মেজি- পাই গাঁৱত কিন্তু আমাৰ ইয়াত এতিয়া কলপাতেৰে বনায়।
অ হয়।
তেনেকুৱা।
এ তুমি কি ভাবা বিহুৱে- মানে অসমীয়া সমাজত ইমান কিহৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ ভূমিকা পালন হ কৰে?
বিহুৰ কাৰণে কিয় আমাৰ ইয়াত কিহৰ কাৰণে গুৰুত্বপূৰ্ণ কাৰণ ক'বলৈ গ'লে আমি অসমীয়া মানুহখিনিৰ কাৰণে আমাৰ চবত চাই বেছি গুৰুত্বপূৰ্ণ হ'ল বিহুটোৱে। এতিয়া বিহুটোৱে আমাৰ গোটেই কেইটা মাহ- হক আমাৰ হেৰি কৰে। মানে দেখাই ধৰি লোৱা বহাগ বিহুৰ টাইমত যে মানুহে একেলগে বিহু নাচে, সেইটো টাইমত কাৰণ গছে নতুনকে পাত মেলে বা তেনেকুৱা পুৰণা পাতবোৰ এৰি দিয়ে, সেইটো আমাৰ কাৰণে বহাগ মাহটো হ'ল নতুন বছৰ। তেনেকে আমি সেইটো- নতুন বছৰটোক যেনেকে আমি ইংলিছত যেনেকে আমি নিউ ইয়াৰ পাতো। তেনেকে আমি অসমীয়াত নতুন বছৰ বহাগহ বহাগ বিহু মাঘ বিহুটো হ'ল যেতিয়া তোমাৰ ধানৰ খেতি শেষ কৰে মানে যেতিয়া ঘৰত ধান চপাই আনে বা যি যি খেতি কৰে সেইবোৰ- তেতিয়া ঘৰত লৈ আহে। চব যেতিয়া সেইয়া ঘৰ ভঁৰাল ঘৰবোৰ পূৰণ হয়, তেতিয়া পতা যায়। আৰু কাতি বিহুতটো হ'ল কিয়, কাৰণ কাতি বিহুৰ টাইমত একো নাথাকে সেইটো টাইমত বেছি বেছি ভাগ সময় কেনেকুৱা থাকে খেতি নহয় বা তেনেকুৱা। টাইমত, সেইকাৰণে হ'ল আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কাৰণ গোটেই তিনিটা বিহুৱে আমাৰ গোটেই বছৰটোক মানে দেখায় আৰু, সেইবাবে
হয় হয়, ঠিকে কৈছা তুমি।
উম, তুমি কোৱা এতিয়া। তুমি আমাৰ জানা নে গামো-গামোচাখন আমাৰ যে কিমান ম-মানে দৰকাৰী জানানে এইটো বস্তু। বিহুত আমি গামোচা লওৱে।
হয় গামোচটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ মানে বহুত মানে প্ৰয়োজনীয় বস্ত অ বহাগ বিহুত, আমি সকলোৱে ডাঙৰক বা স গামোচা দিয়া হয়। অ, এনেকে বিহু গামোচাৰ বহুতো মহত্ব আছে। তুমি কি তাৰ ওপৰত
উম।
তুমি কি ভাবা যে গামোচাৰ গুৰুত্বপূৰ্ণ কি? বিহু তুমি কি ভাবা যে গামোচাৰ গুৰুত্বপূৰ্ণ কেনেকুৱা? তোমাৰ
গামোচাৰ গুৰুত্বপূৰ্ণ কেনেকুৱা, এতিয়া গামোচাখন হ'ল আমাৰ সংস্কৃতিৰ মূল মূল যিটো বস্তু আমি ভাবোঁ আৰু, গামোচাখন আমাৰ অসমতে পোৱা যায়। এইখন যিখন আমি গামোচা লওঁ, বেলেগৰ পৰা এতিয়া নতুন প অহা হৈছে বাহিৰৰ পৰা সেইবোৰ নহয়, নিজা যিটো থাকে সেইটো আমাৰ ধৰি লোৱা পলুৰ পলুৰ হেৰি সূতাৰে বনাই, নিজে কুটে, নিজে বনায় আমাৰ বোৱনীসকলে। সেইবাবে গামোচাখন মানে আমাৰ বহুত মানে সন্মানীয় বস্তু এতিয়া। আমি সেইবাবেতো বাহিৰৰ পৰা কোনোবা মানুহ আহিলেও আমি গামোচাখন যাছোঁ বা ঘৰত কোনোবা আলহী আহিলেও আমি গামোচাখন যাছো আমাৰ সকলোৰে ঘৰত এখন এখন গামোচা থাকিবই, সেইটোৱে
হয় হয়।
উম। এইবাৰ তোমাৰ বিহু কেনেকুৱা গ'ল, কোৱাচোন?
মোৰ বিহু, ভালে গ'ল। গাঁৱত গলো, গাঁৱৰ পৰিৱেশৰ লগত বিহু উদযাপন কৰিলো। তেনেকে আৰু উম, গাঁৱৰ পৰিৱেশটো বিহুৰ যিটো পৰিৱেশ বিহুৰ সময়ত গাঁৱৰ এইটো চহৰতছে
বহুত বহুত বেছি। উম উম, বহুত বেলেগ আমি ইয়াত সকলোৱে অকলে অকলে বিহু পতাৰ নিচিনা হয়, সকলোৱে নিজে অকলে থাকোঁ বা অকলে বিহু পাতি কেনে নিজে অকলে বিহু খাওঁ। তাত সকলোৱে একেলগে খায়।
সেইটোৱে।
উম। আৰু মোৰ বিহু ঠিকেই গ'ল। কিন্তু, মই গাঁৱত যোৱা নাই এইবাৰ মই ইয়াতে থাকিলো। ইয়াত থাকি কিনে বিহু হেৰি কৰিলো পালন কৰিলো। কিন্তু এবাৰ বাৰু বিহু চাব যোৱা নহ'ল বহাগ বিহু, যিহেতু আমাৰ ইয়াত বিহু পতা নাছিল এইবাৰ।
হয়, হয়। যিহেতুকে আমাৰ মাজত জুবিন দা নোহোৱা হৈ গ'ল। ত' সকলোৱে সেই দুখত বিহু এইবাৰ বহাগ বিহু সেমেকা হৈ থাকিল।
উম, সেমেকা হ'ল বতৰটো সেমে কা বিহু সেমেকা এবাৰ।
হয়
তুমি কোৱাচোন তুমি কিবা পিঠা, লাৰু বনাব জানা নে?
মই তেনেকেতো বনাই পোৱা নাই। এনেই লাৰু বনাব জানো নাৰি লাডু বনাব জানো তেনেকে পিঠা বনাব মই নাজানো।
উম, নাৰিকল লাৰু আৰু কি কি লাৰু জানা তুমি কোৱাচোন? তিলৰ লাৰু থাকে।
তিলৰ থাকে নাৰিকলৰ, গুৰৰ।
উম, তাৰপিছত চাউলৰ গুড়াৰ এটা থাকে।
সেনেকা থাকে।
অ', তাৰপিছত আৰু আ নাৰিকল আৰু গুৰৰ একেলগ কৰি কেনে সেইটো এটা লাৰু থাকে।
উম।
তাকে তুমি পিছে পিঠা চিঠা বন বনোৱা নে?
অ', মই, মই বনাব জানো কিন্তু মই গুড়া খুন্দিব বা হেৰি কৰিব নাজানো। পিঠা বনাব এনেই জানো। সৰু সুৰাকে। হয়, আৰু কিবা এটা। তুমি বিহু নাচিব জানা নে? নেজ জানা
মই বিহু তেনেকে নাজানো অলপ চলপ জানো।
অ', কোৱাচোন বিহুত বিহু নাচোতে কি কি মানে ঢুলীয়াই কি কি ব্যৱহাৰ কৰে?
ঢুলীয়াই ঢোল, পেঁপা, ঢোল, পেঁপা তাৰ পিছত তেনেকে ছোৱালীবিলাকে গগনা বজায়।
উম, উম, সুতুলি বজাই।
হয়।
উম মুকলি বিহু দেখি কি জানে তুমি
মুকলি বিহু দেখিছো
মুকলি বিহু চাই ভাল লাগে ন
কলি বিহু ভাল লাগে যি টো খোলা জেগাত কৰা হয় সেইটো সকলো ৰাইজৰ মাজত যিটো বিহু পতা হয় অ সেইটো এ চৰত
ইয়াতে ৰাখো আজিৰ কাৰ
আহ ৰাখিছো ঠিক আছে হেল্ল